হেল্ল'।
অহ।
অ কি কৰিছা?
মই এনেই আছোঁ।
অ ভাত বৰ।। বৰষুণ চৰষুন পৰিছে নেকি সেইপিনে?
অ বৰষুণ পৰি আছে জ্বৰ উঠি আছে শুই আছোঁ। গা ভাল লাগা নাই চৰ্দি হৈছে।
অঁ। জ্বৰ টো চবৰে হৈছে। আৰু কামাখ্যা ফুৰিবলৈ যাবা নেকি? তোমালোকে কামাখ্যাত যে এতিয়া মেলা লাগিব নহয় অম্বুবাচী অ তাত যে মানুহে বহুত মানুহ যাব। এতিয়া মোৰ হে যাবলৈ নাই এতিয়া গয়য়ে পোৱা নাই এবাৰো এইবাৰো মেই যোৱা নহব আৰু কেতিয়া যাব পাৰো আৰু। ত বা হত যাব মানে সিহঁতি অম্বুবাচী মেলা যে। কামাখ্যা মন্দিৰত হয় মানে আৰু। এতিয়া বহুত দুৰ দুৰৰ পৰা মানুহ বিলাক আহিছে। একদম। ইউ পি বিহাৰ। অ', মাহাত ত চবৰে পাই আহিছে বোলে মানুহ, সাধু, চন সন্যাসী, সেইবিলাকত আহিছে তেতিয়া কৈ আছে সিহতি, টিভিত বোলে মোবাইলত দেখাই আছে। আমি যাম আ এদিন চাবলৈ লগ ধৰিছিলে তাপা মোলে মই বোলো এই বেলেগ এদিন যাম শান্তিয়ে এতিয়া বোলো হল বেছি ভিৰ হব চোৱাহে নাযাব বোলো, হয়।
সেইটোয়ে এতিয়া ক'লে তোমাৰ চব ফালৰ পৰা মানুহ আহিব ইউ পি, বিহাৰ আকৌ কিছুমান চাউথৰ মানুহ আহে এ কাৰণ আমাৰ এই মন্দি টো বহুত হেই ফেমাচ হয় ন সেইকাৰণে, ত' এতিয়া গ'লে আৰু অবইচে অ সুবিধাহে পাব, আকৌ এ যোন মানুহ গাছ যাৰ ভাল আছে সিহঁতেও গা বেয়ায়ে হৈ যাব। ওপৰৰ পৰা আমাৰ দাদাৰ জনো আছে যে দাদাটো এতিয়া ইয়াত নাই আমি গ'লে মানে গোটেইকেইটাই একেলগেই যাওঁ, চাৰিটা এতিয়া দাদা নাই তিনিটা যাব ভাল নাপ পাওঁ যে, হেয়াই এতিয়া দাদা আহিলে যাম আ আমিও যোৱা নাই কাবাক লৈ বহুত টাইম, আমি এবাও যোৱা নাই ক'ব গ'লে, কিন্তু সেই মন্দিৰটো চ'বে চিনি পাই, মোৰ আতৰ লগৰবোৰ আছে সিহঁতি অসমত আহি পেলাই সেই মন্দিৰ টো চাই
অ', অ', দূৰৰ মানুহ বিলাকে আহে চাবলৈ চুয়েল বেছি আমি ওচৰৰ বিলাকে যাম-যাম বুলি মানে যোৱা নহয়, দূৰৰ মানুহ মানে সেইকাণে ইয়াত আহে কেতিয়াবা ফুৰিবলৈ একেবাৰে চাইয়ে যায় আহ মন্দিৰটো, কিছুমান মানে কিবা কামত আহিলেও এবাৰ হলেও চাই পেলাইহে যায় মানে আৰু বহুত ফেমাচ আৰু-আৰু মা-মা কামাখ্যা মন্দিৰ সেইকাৰণে মানে, আমি মানে-মানে ওচৰত আছো বুলি পেলাই যোৱা নহয়গৈ, যাম হা বুলি পেলাই এদিন হেল্ল', শুনিছানে? তোমাৰ মাতটো নাহা হৈ গল কিয় জানো হেল্ল' তাৰপা হেৰি উম তাকে এতিয়া মানুহবিলাক মানে এতিয়া ইমান জ্বৰত পৰিছে নহয়, এতিয়া আমাৰ মা আৰু হেৰি বা এজনী একেবাৰে জ্বৰ, তাকে শুনি পেলাই ফোন এটা কৰিম বুলি ভাবি আছো, সিহ এ কিবা জ্বৰ বোলে উঠিবই নোৱাৰে এনেকুৱা মাথা, উ মানে দাঙিবই নোৱাৰে এনেকুৱা জ্বৰ, তাকে দেখাবলৈ গৈছে, ভন্টিয়ে দুয়োজনীকে, ভাইটিও গৈছে দেখাবলৈ, তেজ পৰীক্ষা কৰিব দিছিলে, তেজ পৰীক্ষাত একোৱে নোলালে
হয় নেকি?
কিহৰ কাৰণে ইমান জ্বৰ উঠিছে
সেই চবৰ এতিয়া হেৰি মৌচমটো সলনি হৈছে যে
অ, ব, অ, অ, হয়, হয়, সেইটো কাৰণে কিজানি বৰষুণও পৰে ৰ'দো দিয়ে।
অ সেইটোৱে। সেইটো বতৰটো সলনি হলে হয় এনেকু বাৰু, ভালে যাব দিয়া এইটো বতৰ সলনি হোৱা জ্বৰ, বেমাৰ এইবিলাক ইমান চিন্তা কৰিবলগীয়া নহয হয় বাকি মহ, বেগেৰা যে থাকে যে সেয়া আদি বাচি থাকিলেই হ'ল।
আহ, অ, সিহতো সেইফালে যে মহৰ হেৰিও, মহটো মানে আহ সেইটোয়ে আহ, অ। মহ বিলাক যে মহৰ কাৰণে মানে সিহঁতৰ সেয়াত আঁঠুৱা বিলাক যে নি পেলাই কিবা ঔষধ সানি-সানি দিছে বোলে। মহৰ কাৰণে মহ মই বোলো আঁঠুৱাত দিয়াতকৈ বোলো পুৰা ঘৰে ভিতৰে চিতৰে বাহিৰে তেনেকে চবতে দিব লাগে হয়নে নহয়। হেল্ল' শুনি আছানে?
আমাৰ ইয়াত চবতে লগাই দিয়ে মানে খালি আঠুৱাত নলগাই গোতেই ৰুমটোত লগাই দিয়ে। ঘৰ চুকে-চুকে অ তাত লগালেহে আকৌ ভাল হ'ব। উম
অ' পুৰা ৰুমৰ ভিতৰতে বাহিৰতে আগত আমাৰও তেনেকে আমি এঠাইত আছিলো ভাড়া ঘৰত। হ ৰুমে ৰুমত চটিয়াই দিয়ে সি ধুনীয়াকে চুকে কাৰণে আকৌ বাহিৰৰ পিন্ধাই দিয়ে তেনেকে দিব লাগে আকৌ। আঠুৱা আকৌ দিনতে আতৰাৱ হয় ৰাতি ৰাতিহে তৰিব দিনতটো উ যদি সোমাই হয় মহটো। সেইটো কাৰণে মানে মই ভাবিছো বোলো এইটো হেৰি দিনত। আহে বোলে মহো শুনিছো ৰাতিয়ে বোলো মানুহৰ আঠুৱা তৰে। কিয় বোল এইটো আঠোৱা উঠাই দিছো। চবতে দিব লাগে। তাৰপা আকৌ গাড়ী দি যে হা গাড়ী দি ধৱাও দিয়েহি। আমাৰ তাত যে আগতে আমি তাত থাকোতে বাহিৰত এ ভা়ৰাঘৰত তেতিয়া মানে উম হেৰি কয় গাড়ী আহে গাড়ী দি মানে ধোৱা নিচিনা এই এলেকাটোতে দি যায়। এইতু চিজুঁনৰ পৰা। তে সেইটো চিষ্টেম কৰি ইয়াত আমাৰ বেছিকে মহটো হয় জংঘল বেছি যে অসমত আমাৰ এতিয়া পুৰা গছ গছনি অনেক গছ আছে অনেক হেৰি আছে মানে। জংঘল ধান কিবা খিনি কৰে মানুহে পথাৰ চথাৰ বিলাকত আছে ওচৰে পাজৰে। কিছুমান মানুহৰ সেইকাৰণে মানে আহি স্প্ৰেটো ধোঁৱটো দি যোৱা হয় দি যাব লাগে মাজে-মাজে মানে স এমাহত দুবাৰ তিনিবাৰ মানে তেতিয়া মহ' বিলাক মানে অটমেটিকেলি গাৱেপ। হৈ যাব মৰি যাব। তাকে নকৰে কিয় নাজানো। চৰকাৰৰ ফালৰ পৰাও সেইটো বেব্যস্তা মানে কৰি দিব লাগে মহ খেদোৱাটো মহ খেদোৱাতে প্ৰতিবাৰে মানে হেৰি হৈছে দেই মানুহ বেমাৰত পৰে যে প্ৰতি বছৰে মানে মানে সেইটো কাৰণে চিন্তা লাগে মানে মহৰটোৰ পৰা।
হয় দিয়া আমাৰ ইয়াতো দি গৈছে কেইদিনমান দিনৰ আগত ঘৰ গোতে, মই কৰি পেলাইহে গোতে ঘৰ চুকে-চুকে দিয়াই দিছো। গোটেই কেইটা আম পাঁচ আ ৰুম আছে জালত তাত দিয়াই দিছো। চতখনতো অলপমান, হেৰি সৰুকে ঘৰ এটা আছে। আছে সেই তোৰ ভিতৰতো অলপ দিয়াই দিছো মানে আগতে ঘৰটো চাফা থাকিলেহে তেতিয়া এইবোৰ নাহে। হয় নে নহয় আকৌ সদায় যে মই ফেনাইল দি কোলা, ফেনাইল টো ৰি সেই ঘৰতো মচিয়ে আছো, সেইটো খোলা ফেনাইলটো দি ও মানে অলপ গোন্ধতোও ভাল লাগে আকৌ সেইটো দিলে কিবা বীজাণু বিলাকো নাথা কে আকৌ মহ চহ মাখি যে সেইকাৰণে আগতে আমাৰ ঘৰত মাখি নাহেই, এইকেইদিন হে একে কিয় অহা হৈছে বা।
অঁ হয় দিয়া, মহটো যে মহপা মানে অৱস্থ স্থা নাই আৰু মানুহ বিলাকৰ দেই।
উম মহ মাখি চব আৰু মাখ খিকেইটাও ভাত খোৱা টাইমতে আহি যায় অশান্তি লাগে, এনেই নাহেই এইকেইদিনে বেছ চি অহা হৈছ চে মাখিবিলাক, পা নাযায়- নাযায় ইমান খেদি থাকিলেও নায যায়
অঁ সেই মহ মাখিবিলাক যেন একে এই চিজন এইটো চিজনতে বেছি হয়, আমাৰ যে একে জালি লগাই দিছোঁ বাহিৰৰ ৰুমটোত যে।
অঁ।
বাহিৰৰ ৰূমটোত জালি লগাই দিছো।
উম- উম।
মানে মহটো মানে ইমান সোমাব নোৱাৰে আৰু। তথাপিও কোনোবা এদিন সোমাই আহ হে মানে।
অঁ।
কি- কি লগাই গুড নাইট লগাও ম কেতিয়াবা ধূপ লগাও, প্ৰতিটো বস্তুৱে লগাব লগীয়া হয় মহ'ৰ পাৰ কেতিয়াবা। আকৌ এই কেইদিনটো মাখিটোও আহ - হা হৈছে মাখিটো খেদিবৰ কাৰণেও আকৌ কি স্প্ৰে মাৰে মানে সেইটো এটা আকৌ আনিব লাগিব বেলেগ কিবা।
এ এইবিলাকৰ হলনি তুমি এই ক্ৰিম টো যে আহে যে মেডিকেল দোকানতে পাবা। ওদোমছ বুলি কয় সেই ক্ৰীমটো তুমি গোটেই গাত সানি ল'লেই হ'ল। এইবিলাক তুমি আনিয়ে নেকি বা আকৌ নাইকিয়াও পুক পুটুকে হৈ যায় বেছ বেছি দিন নাযায় আমাৰ ইয়াতে নাই যায়, অলআউট কেইটা আৰু যিহে দাম লয় হয় নহয়, তাৰ সলনি তুমি ক্ৰীমতটো চাগে এশ কিমান টকাত পাবা। সেই ক্ৰীম টো আনি পেলাই গোটেই গাত লগাই ললেই হ'ল। তেতিয়াও মহে নাকামৰে মই গুৱাহাটীত হোষ্টেলত থাকোতে তেতিয়া মই অহ
চাব লাগে ৰাতিও মহৰ অলপ টেনচনে নাই হয়ে নে।
অহ ', সেই তাকেই সেইটোকে সানি লবই লাগে ৰাতি আৰু দিন ৰাতিও সানিব পাৰ দিনতো সানি ল'ব লাগে গোন্ধটোও ভাল লাগে ক্ৰীমটো।
অহ',
সেইটো লগালে একেবেই তোমাক মহেনে কামৰিব চিন্তা কৰিবই নালাগে আৰু। তে তুমি আকৌ আজিকালি হেতুৰ ছেম হয় হেটো বছৰ তোমাৰ ফেব্ৰিক ৰল অন এটা ওলাইছে ফেব্ৰিক ৰল অন মানে তোমাৰ কাপো কাপোৰত তুমি মানে সেই ৰোলাৰ এটা থাকিব। সেই ৰোলাৰ টো দি তুমি কাপোৰ লগাই ললেই হ'ল। কাপত লগাই ললে তেতিয়াও তোমাক পচাই দিব মহেদি।
অহ ', অনলাইন পায় নেকি এইটো বস্তু।
অহ ', অনলাইনো পায় কিন্তু ফেব্ৰিক ৰোলতটো দামতটো অলপমান বেছি হয় হে ক্ৰিমটো। কে কিছুমানে মানে ক্ৰীম সানিব ভাল নাপায় ন গাত। সিহতৰ কাৰণে সেইটো ফেব্ৰিক ৰোল অন টো ভাল হয় কিন্তু এনেই ন উম, মোৰ মতে আৰু চাব গলে হেৰি ক্ৰীমটো বেছি ভাল হয়। দামতটো মিলি যায় আকৌ চেইমেকেটাই কাম কৰে হয় ন নহয় চজিকত লগালেও তোমাৰ ইমান হেৰি মনতটো মানে নামানে তই বাচা মানে নাবাচাব সেনেকুৱা হৈ থাকে। গাঁত খান্দি মানে তাৰে এতিয়া তোমাৰ অলপমান
উম-উম-উম তাকেতো আমাৰ ল'ৰাটোৱে নখানিব যে তাৰ কাৰণে হেই সেইটো ভাল হ'ব মানে অহ।
অহ' এহে তোমালোকৰ লৰাটোৱে তো চাগে সেই তো নখানিব ফেব্ৰিক লন টো। সেইমান এইবিলাক সেই ভয় নকৰে যে।
অ' মনে -মনে সানি থৈ দিলে।
অ' সেইটো হয় উ'ম কিন্তু ক্ৰীমকে অভ্যাস কৰিবা।
অ' ক্ৰীমটোকে আনিব লাগিব।
উ'ম।
ৰবা চাব লাগিব আজি ক্ৰীম এটা আজি আনিবই লাগিব।
অ' তোমালোকৰটো ঘৰৰ মৰিগাঁৱত ন। তোমালোকে অনলাইন কৰি ললেই হল স্ৰষ্টা এপৰ পৰা। ন'হলে প'প মানে অলপ। ক'মত পাই বুলি শুনিছিলো। মই।
অ', অ'।
অ' যা তোমাৰ ফোনে আহিলে।
হ'ব দিয়া, হ'ব দিয়া।